হেল্ল',
অ', শুলে নেকি?
এ, শুবলৈ লৈছিলোৱে।
অ' -অ' খোৱা- বোৱা কৰিলে?
অ', খোৱা -বোৱা কৰিলো।
হয়, কি বনালে আজি? খালোঁ -খালোঁ।
অ',
কি বনালে আজি?
আজি এই দিনত মাছ আনিছিল বজাৰৰ পৰা ভাল, ভাঙ্গন মাছ তাৰপিছত সেই ভাঙ্গন মাছ দিনত ঢেকীয়া দি নেমু দি বনালো মধুখ ফোলেঙো দিলো অ পননুৱও দিলো। দি পেলাই দিনত মানে সেয়াকে খালো। তাৰপা এতিয়া এয়া এ মাছ আছিলে। তাৰপিছতে এতিয়া এই হেৰি দি পেলাই বনালো জিকা দি পেলাই। তাৰপাছত কাঢ়ি পেলাই মাছ বনালোঁ। আকৌ মাছ ভাজিলোঁ। ভেন্দি ভাজিলোঁ এ, তেনেকেই খালোঁ আৰু আ জি দেওবাৰ বুলি আজি
হয়, হয়।
তোমালোকে
আমাৰ সেই, দিনত মাছ আছিলে। মাছ, কচু, ঢেকীয়া এনেকে টেঙা দি বনালোঁ। তাৰ পিছত অ', তেতিয়াতো আমাক পোৱা যায়ে এই বাৰীত পাই, মানে
অ', ঘৰৰ হ'লেতো ভালেই।
অ', সপ্তাহটোত তিনি-চাৰিদিন খোৱা যায়।
অ'। আমাৰ আকৌ বজাৰ পাই লৈ আহিলে, ঘৰত আমাৰ ঢেকীয়া চেকীয়া তেনেকে এডাল দুডাল ওলা লাই, সেইডালেতো নহ'ব।
হয়, হয়। তাৰপিছত সেই তেনেকে, ‌অ' তাৰপা এতিয়া আকৌ আপোনাৰ হেৰি বনালে মাংস বনালে।
অ'
তাতে আকৌ সোমবাৰ মঙ্গলবাৰ দুদিন নিৰামিষ হৈ যায় যে।
আমাৰ শনিবাৰে মঙ্লবাৰে আমাৰো
অ অ সেইটো কাৰণে দেওবাৰ দিনটোত অকমান খোৱা যায়।
উম।
এই ঘৰ কুকুৰা এটা মাৰিলে।
আহ।
সেই তাকে অ বা ন আমাৰ কুকুৰা ফাৰ্মেই আছে
অ অ ব্ৰইলাৰ
কিকে বইলাও আছে লোকেলো আছে
অ বইলাৰ খোৱা ন
বইলাও খাওঁ কিন্তু ব্ৰইলাৰে বেছি লোকেলটো বেছি খোৱা যায়
উ উ পঢ়ি লৈছা যেতিয়া ভালেই দিয়া লোক লোকেলটো নো আজিকালি এইবিলাক কিবা কিবি সোনালী তোনালী দিয়ে খাই ভাল নলগা হ'ল আজিকালি মোৰতো একে মাংসটো খাই ভাল নোপোৱাই হৈছো আৰু
অ এতিয়া মানে আমাৰ সেই তেনেকুৱা হয় অ ঘৰৰ খাই খাইতিয়া মানে কিনি অনাটো খালে কিবা এটা পাও নে কিবা বিলগীয়া
ভাল নালাগে উ একো টেষ্ট নাইকিয় এনে খোৱা নিচিনা আৰু মইতো খাবই নোৱাৰা হৈছো উম য লোক অকমান খাওঁ আৰু সেই মাছটোহে খাওঁ বেছি মাছো সেই একেইহে আৰু কিনা মা বিচাৰো তাৰ মাজতে সেই সৰু সুৰা মাছ পেলাই খাওঁ আহ ঘৰৰ উম ঘৰৰ হলে ভাল আৰু ফ্ৰেচ মাছ পায় ন
তাৰপিছত আৰু এই পথাৰত এতিয়া মানে পাম বৰষুণৰ ছিজনত পথাৰত আপোনাৰ কাৱৰৈ মাছকেইটা পায়
অ সেইটো বৰ ধুনীয়া লাগে আৰু মই সেই টো বৰ ভাল পাওঁ পথাৰ মাছতটো কেতিয়াবা আনে পথাৰ মাছ বুলি বেপাৰীয়ে তাৰছতে সেইকিটা পাওঁ, এতিয়া আৰু নাই। এতিয়া ফিছাৰীয়ে আনে আৰু।
উম, উম। আৰু এনে বিশেষকে পেনটো আপোনাৰ ডিম কিটাৰ কাৰণে লাগে খাবলৈ,
লাগে, ঘৰতে পোহিলে ভাল। জেগা চেগা আছে তোমালোক
জেগা আছে পিছফালে, আমাৰ গোটেইখিনি ঘৰৰে হয়। ল'ৰা শুলে।
হম?
আমাৰ মানে আমাৰ গোটেইখিনি ঘৰৰে হয়। চব্জি তবজি পৰা আদি কৰি
অ', ভালেই তোমালোকৰ তেনেহ'লে।
কিনো লগা নহয় বাৰ তেনেকে।
তাৰ সেয়া তেনেকুৱা খেতি নাই।
উম।
অমিতা আছে যেনিবা, উম, জেগা কম আমাৰ।
সেইটোৱে সেইটোৱে। আমাৰ আকৌ যে বাৰীখন মানে ডাঙৰ।
অ', তাত বান্দৰ আছে নে?
এই বান্দৰ মানে, বহুত বান্দৰ।
আছে।
বহুত বান্দৰ।
অ', সেই কাৰণে বান্দৰ পৰা খেতি কৰিব নোৱাৰে, উম।
মানে আমাৰ এই তাৰপিছত আপোনাৰ হেৰিয়ে হয় মানে জাক হিচাপে আহে এশ দুশ বান্দৰ একেলগে আহে।
অ' আমাৰ এনাত ইয়াত এটা দুটা আহে কিন্তু এই আমাৰ হেৰি গাঁৱৰ ফালে মানে পুৰণি গোদামত। আমাৰ ঘৰ পুৰণি গুদামত তাত মানে কেনেকুৱা বান্দৰ অত্যাচাৰ আগতে চব খেতি ঘৰে খাও এতিয়া মানে সিহঁতে খা কৰিবই নোৱাৰে খব মানে বান্দৰে নষ্ট কৰে যে। সেইকাৰণে নকৰাই হ'ল আৰু ফালি নে মোৰ টেঙা জলকীয়াহে কৰে। জেগা ধেৰ আছে বান্দৰ পৰাালা একো নাই। মাই কৰিব
অ এই বান্দৰ উত্পাদ বহুত উত্ডপাত
উম অ সিদিনাখন সে গৈছিলো সেই তাত সেয়ে ফ্ৰেছ ঢেঁকীয়া চিঙি আনিছে সেয়াদি মাছৰ তৰকাৰী বনাই খাই আহিছো ফ্ৰেচটো ভাল লাগে আৰু একে বাাহ হেল্ল' একো শুনা নাই দেখোন একো নুশুনা হলে বিকিছাচোন হেল্ল'